হেল্ল'! শুনিছনে?
হেল্ল'।
অহ উঠিলি।
হেল্ল'।
উঠিলি নে নাই?
অহ উঠিলোঁ। উঠিছোঁ।
অ' মই উঠি কৰি কাম বন কৰি দিও। চোতাল সাৰাই নাই, সাৰিব লাগিবহে এতিয়া। উঠা দেৰি হৈছে যে, ৰাতি দেৰিকে শুলো উম।
মইও হে উঠিলোহে এতিয়া, ৰাতি শুৱা দেৰি হ'লে বাৰটা বাজিচে শুৱা
অ', অহ' আলহী কিমান সময়ত গ'ল।
আলহী চাৰে নটামান বজাত গৈছে। লগৰ ভাইটি লগৰ খিনি আহিছিলে, ৰাতি বাৰটা বাজিছে। গান লগাই নাচি নাচি কৰি।
উম।
সিহঁত আকৌ ৰাতি বাৰটা বজাত ভাত খাইছেহিহে, আহোঁতে
উম, ইমান দেৰিলৈকে
উম, বহুত গান লগাই হুলস্থূল কৰি আছে, বাৰটা বাজিল গৈ।
উম, কোন কোন নো আহিছে লগত।
এ ত্ৰন্তিম আছিলে, কৃষ কৃষ্ণ আছিলে, আৰু হেৰি দীপাংকৰ আছিলে, কতিয়া আছিলে, চন্দন হ'ব দে।
উম। অই এদিনহে, একো নাই দে।
অহ'।
উম।
তেনেকে আহিলে ভালো লাগে, কিবা এটা পাতিলে হয় নে নহয়।
উম। সেয়াই এদিনহে আৰু সেইকাৰণে একো কোৱা নাই আকৌ।
অফিচ যাবি আজি?
অঁ যাম। উঠিবলৈহে এতিয়া কামখিনি কৰো আৰু।
উম।
ত পেলাই।
অঁহ অঁহ অঁহ
উম
বিয়ালৈ আহিবি আৰু দিয়া।
অঁ যাব লাগিব নগ'লেও বেয়া পাব নহয় ন।
অঁ এই ঘুমা দিছো মোৰ নাহিলে একো নকব।
উম।
তাকে তাকে আৰু দেই বজাৰ কৰিব যাব লাগিব টাউনত।
অঁ
উম ডাঙৰবোৰৰ লগতে যাম।
অঁ
এই কইনা লাগতিয়াল বস্তু বিলাক কাপোৰযোৰ মেইন কাপোৰযোৰ।
অঁ মেইন কাপোৰযোৰ কোনে দিব?
আমাৰ হেৰি সৰুজনীয়ে দিব সৰুজনী ভণ্টিয়ে দিব।
অঁ
হুম, মোৰ পাটৰ কাপোৰ এযোৰ কিনিব লাগিব।
অঁ
তাৰ পিছত আৰু, আৰু বেলেগ বেলেগ বস্তু কিনিব লগা আছে।
মেকআপৰ।
অঁ
গৰম তাৰ পিছত আকৌ ধুন ধুনুক লেহেংগা লাগে।
অ
বিয়া দিনাখন নাচিব বোলে, আকৌ হেৰি সি কইনাৰ লগত তামোল দিব।
অ
তাই লেহেংগা লাগে কৈ আছে, সেই কইনাৰ লগত একে মিলোৱা। একে ৰঙৰ লাগিব।
উমহো চব একদম মিলাই মিলাই মিলাই পিন্ধিব বায়েকৰ লগত।
অঁ সেইয়াই। কথা এটা সিদিনাখন এইয়া উম মানে বায়েকে কলে মই পাৰ্পল কালাৰৰ হেৰি পিন্ধিম কাপোৰ পিন্ধিম সেই তাইকো এতিয়া সেইটো কালাৰে লাগে। মোবাইলত মানে লেহেংগা এযোৰ চাইছিলো, সেইটো কালাৰ দেখিছে দেখি পেলাই এতিয়া লাগে। দেখি বোলো কাপোৰযোৰ ভাল লগা নাই, আৰু কালাৰটো হ'লেই হ'বনি বোলো ৰঙটো হ'লেই।
অঁ
তোমাৰ লগত বোলে এই এইটো ৰং নিমিলিব নহয়, তাৰ খং। নাই মোক এইটো কালাৰে লাগিব, উম দেই।
কোৱাৰ কাৰণে খং উঠ উঠিছে।
উম দেখিবাৰ লগত মিলোৱা ৰংটোয়ে লাগিব মোক।
অঁ শুনো সেইটো কালাৰটো ভালেই নালাগিব বাৰু সেইটো।
উম। সেই মই বোলো বগা বগা এযোৰ চাইছিলোঁ, বগা ৰঙৰ সেইযোৰ ভাল লাগি কিন্তু মানে অৰ্ডাৰ দিব নোৱাৰিলোঁ কিহৰ কাৰণে জানো।
আ, এতিয়া অৰ্ডাৰ দিলেচোন আহি নাপাবই।
সেয়াই আহি নাপব। কিনিবলৈ পাব চাগে ন' টাউনত?
অ' পাব কিনিবলে।
কিনিহে কিনাকেইজন আকৌ ঘৰত আনি চিলাই দিব লাগিব চাগে।
অ' ফিটিঙৰ নাপা মানে এ, নিজৰ চাইজত নাপাব নহয়।
উম।
অলপ হ'লেই চিলাই দিব লাগিব।
চিলাই মানে এনেই হেৰি হৈ থাকে হ'বলা। মানে কাপোৰটোহে থাকে নেকি, কাটি কৰি চিলাব লাগে নেকি নিজে।
অ' ৰেডিমেড পাব হ'বলা।
অ' মই আগত কিছুমান তেনেকুৱাহে দেখো। কাপোৰটোহে থাকে, আনি পেলাই ঘৰত আকৌ কাটি কুটি দৰ্জীক দি চিলাই দিব লাগে।
অ' তেনেকুৱা হ'লেতো সোনকালেই কিনিব লাগিব। আৰু হেৰি পাব টাউনত ৰেডিমেড।
অ' ৰেডিমেড কেইযোৰ ভাল নহ'ব চাগে নেকি?
ভালেই হ'ব। অ' সেই ঢাকাই প্ৰতিত ওলাব চাগে। ভাল ভাল কাপোৰ পোৱা যায়।
উম, হেই পাটৰ কাপোৰ কিনিলে হেই তাতে কিনিমগৈ।
অ' এই ভাল।
ডুংগমলখন কোনখিনিত আছে?
সেই তাতে আছে, ভেকা ভটিতে আছে।
সেইখিন গৈছোঁ কোনটো কোন ক কোনখন কি নাম নাজানো যে।
অ'।
খালি বোৱাৰীখন চিনি পাওঁ অ'।
বাকীখিনি উ, যাওঁ যাওঁ। অ হাৰ্ডিক সমান চাদৰ মেখেলা পোৱা যায় জানো?
সেই সেইটো চাইডতে আছে ডুংগৰ মল বুলি।
অ'।
তাতে ভাল ভাল
যাব লাগিব অ' সেইয়াই, ঢাকাই চাদৰ মেখেলা দোকান আছে ভাল ন'। সৰু বজান নাই নহয়। ক'ব যা সেইখিনি ধওঁ কি হয় কাপোৰ, ফৰক চুইজাৰ।
অ'।
বাকী সৰু ল'ৰা ছোৱালীৰ কাপোৰ এনেকুৱাহে পোৱা যায় বেছিকে। চাদৰ মেখেলা দোকান নাই।
নাই ভাল ভাল নাই। একদম আ, বহুত আছে দোকান তেনেকুৱা।
অ'। বজাৰ কৰি ভালো লাগে।
উম, এই দৰা কইনাৰ কাৰণে বজাৰ সেই দুগ্গ মিলৰ পৰাই বহুত মানুহে কৰে।
উম।
তাতহে ভাল, ভাল পোৱা যায়
উম। তাতে চাব লাগিব, বৌ যাব নহয়, বৌ গৈয়ে থাকে চিনি পায়।
অ'। আজি আহিলি, কিমান টাইমত?
উম, এঘাৰটা মানত যাম চাগে।
অ'।
বোৰ কাপোৰ মানে, ৰাতিপুৱা পিন্ধা কাপোৰ এযোৰ কিনিছিলোঁ যে ব্লাউজ এটা চিলা বলৈ, আছে। কিন্তু চিলাব দিব কাপোৰযোৰ চিলাব দিব মানে, সেইযোৰ মেইন চে, মেইন কাপোৰযোৰ কিনি পেলাই তাতে চিলাবলৈ দিব লাগিব।
টাউনত দিলে ভালকে চিলাই দিয়ে, আৰু দামটো বেছি হ'লেও।
অ', ব্লাউজৰ ধুনীয়া ডিজাইন দি পেলাই
ডিজাইন দি মানে ফিটিং কৰিবলৈ চিলাই দিয়ে আৰু উম, বিয়াত পিন্ধিবলৈ কাপোৰ এযোৰ ল'ব লাগিছিলে।
অ'। লৈ ল'বি, নহ'লে
উম। চাব লাগিব, কি হয়?
অ'।
অ', বেলেগ খৰচ পাতিও আছে নহয়।
অ'।
বিয়া গৱত, বিয়াত মাছ উলিয়াব।
উম।
তাৰপিছত নিৰামিষ ভাজি এখন, মাংসটো নুলিয়াও বু মাংসটো নুলিয়াওঁ বুলিয়ে কৈছে, ‌কৰিলে এটাই কৰিব। অ'। উম।
ঠিকে আছে, এটা কৰাই ভাল।
উম। মাছৰ চাইজ, মই তাকে কৈছোঁ বোলো মাছটো কৰিলে বোলো সেই মাছৰ চাইজটো অকণ ডাঙৰ ডাঙৰ দি দিব লাগে। হয়, তেতিয়া মাংস, উম, হেৰি মাংস নহ'লেও একো কথা নাই মানে মা মাছ নহ'লেগে মাছো চাইছোঁ সৰু হ'লে মানুহে অকণ বেয়া পায় নহয়। বেয়া পাব পাৰে ন? বোলো, মাছৰ চাইজটো অকণমান ধুনীয়াকে ডাঙৰ জোখত ৰাখি দিব লাগে। তেতিয়া দিবও বেয়া নালাগে, মানে
কৰিব নালাগে আৰু, ধুনীয়া জোখত, ডাঙৰ নহয় সৰুও নহয়।
অ', সেইদিনাখন তাকে কৈছোঁ বোলো উম, মাছ, মাংসৰ যিহেতু নাইয়ে মাছ পিছটো অকণ ডাঙৰ কৰিলে ভাল লাগে। দিয়া মানুহ ভাল লাগে নে দিবলৈ কলে নহ'লে অকমান অকমান হলে ভাল নলগে নহয়
মানুহ মাতা হৈছে আৰু ন
মানুহ মানে আলহী মাতা হৈ গ'ল হেৰিয়া কি বুলি কয় আকৌ গাঁও সমাজৰ মানুহখিনি মাতিল। গাঁৱৰ বাকী মানুহখিনি বেলেগ সমাজৰ মানুহ আছে নহয়, সমাজ বেলেগ বেলেগ মান আছে গাঁৱত সনমান সমাজো আছে আমাৰখনৰ সতি সেখিনি মাতিবলোঁ বাকী আছে কালি সেই উম অলপ ওচৰ গাঁও এখনত মাতি থৈ আহিলেগৈ আজি গাঁওখনত মাতিব দুফালে দুজনী দুজনীকে পঠিয়াই দিব। হৈ যাব সোনকালে এ ৰ'দটোও যি দিছে মানু মাতিব যাব, অ মানু মাতিমিনি উম আবেলি ওলাই গৈ অকমান সন্ধিয়ালৈকে মাতিব পৰা যায়। তাকে কৰিব লাগিব আমি দুই আমি বজাৰলৈ যাম গৈ নচোৱাবলে বোৱাৰীকেইজনীমান আছে যে
উম
সিহঁতৰে মানে অ তেনেকে কৰিব লাগিব মিলি জুলি ন
উম
হ'ব দে ন
উম
অ